হেল্ল অ শুনিছা? অ শুনিছো শুনিছো, অ শুনিছো তুমি শুনিছা নাই? হেল্ল'
কি কৰিছা?
হেল্ল' হেল্ল'
হেল্ল'
অ শুনিছানে নাই, তুমি শুনিছা নাই?
হয় মই
মই শুনি আছো কোৱা মই শুনি আছো কোৱা
উ নে কি কৈছে
মাইনাই দৌৰি ফুৰিছে, মাইনাই দৌৰি ফুৰিছে।
হ
খেলত বিজি
খুব খাই ন।
এ এটাাত ন। ছোৱালী মানুহৰ কিনো আৰু কাম আৰু ধৰণ। খেলা ধূলাই কিছুমান কাম তাকে কৰিছে।
হে হে
হয় কি কৰি আছা
অ', মই এনেই আছো
অ', অ',
তাৰ পিছতে মই বোলো নাই ফোন এটা কৰো বা
তাক ৰা
ভালাই কৰিলা।
তাই কাৰ লগত খেলি আছে দেউতাক আছে ওচৰত
দেউতাক কৈছে অ', তাই ইফালৰ পৰা সিফালে হে যাই কৰি থাকে বেলেগ একো নকোৱা নহয়।
তাই ইমান চাই থাকিব লগীয়া কে বুলি নাই আৰু
নহয় ভাল তেনেকুৱা ভাল হে উম তুমি ফুল লগাইছানে
হা
ফুল ফুল লগাইছা নেকি নাই।
ফুল লগতে আছিলে এতিয়া মানে কি হয়, মই ছোৱালী এ মানে ইয়াৰ মাটি খিনি ভাল নহয়। আৰু এই যেতিয়া ভাড়া ঘৰ চেঞ্জ কৰা যায় এই ফুলবোৰ চব এনে নষ্ট হৈ যোৱা যায়।
উ'ম উ'ম উ'ম।
মই এইটো কাৰণে মানে ফুল চুল লগোৱা বাদ দিলো হ'লেও মই ট্ৰাই কৰিম বাৰু লগবলে উ ভাল লাগে।
উম
তাপ চাপ লৈ গলে মই ইহঁতৰ ঘৰৰ পৰা মাটি চাতি ভৰাই ৰুই পেলাই লৈ আহিব পাৰো। আৰু দেখিবলৈ বৰ ধুনীয়া লাগে নহয়। মানে মোৰ ফুল খিনি এটা ঘৰ আছে।
কাৰ ঘৰ?
এই পাকঘৰ
উম।
আজি বজাৰ হয় বহুত খিনি জলকীয়া লৈ আহিছো। কাইলৈ যদি ৰ'দ দিয়ে ভগৱানক কিপালীতে দিয়ে নে নিদিয়ে নে না নহত
আচাৰ কৰিবা?
আচাৰ কৰিব লাগিব। উতি আহ
এইটো জলকীয়াৰ আচাৰ খাই ভাল লাগে।
আচাৰ খাই ভাল লাগে কিন্তু আমাৰ ওচৰৰ মোৰ মানে ইয়াত থকা--আৰু খুৰী এগৰাকীয়ে কৰে আচাৰতটো এই হেৰি খৰিচা দি কৰে, মানে বিহ জলকীয়াতো অ চলা এ খৰিচা টো শুকুৱাই আৰু বীজ জলকীয়াতো শোকাই পেলাই তেনেকে কৰে মানে। বহুত টেষ্টি হয়।
উম।
বহুত টেষ্টি মই এই খুৰী ভাগৰ আচাৰটো খাই বহুত ভাল পাওঁ। তাকে ভাবিছো মই বনাব লাগিব খৰিচা দি
তুমিয়ে বনাবাছোন।
মইনে?
তুমি জলা খোৱা নে নাই?
খাওঁ, খাওঁ, খাওঁ।
জ্বলা খোৱা যদি গাছ টেঙা খোৱা নে?
গাছটেঙাটো খাওঁ আচাৰ কৰিলে খাওঁ।
অ ক গাছ টাঙাটোৱেই মানে কেঁচাইতো খাব দিয়া নাই গাছ টেঙাটো যেতিয়া বনাই থোৱা যে সেইটোতো পানী নিচিনা যায় নিমখ দি থোৱাৰ কাৰণে তাৰ পৰা গাজ টেঙা দুচামুচ ললা ধৰ পানীতো চেপি পেলাই অলপমান তাৰপাছত বি জলকীয়া এটা দি বা দুটা দি পেলাই মাৰি দিবাচোন, মাৰি পেলাই খাই চাবা বহুত টেষ্টি লাগে খাই অ সাংঘাতিক চলা হয় অকল অকণমান লৈ ললে আজৰি আৰু
অ বহুত জ্বলা নহয় সেইটো এনেও বস্তুতটো
অ মোৰ বেহুৱা খাবলে মন গৈ আছে বে হুৱাত
হ ক নো
বিহুৱা বহুত ভাল পাওঁ
অ অ অ
বিহুৱা মই বহুত ভাল পাওঁ
উম হুম আমাৰ ঘৰটো ভাল পায়ে ৰাইজে
অ ইয়াত এইফালে হেৰি খাৰলি বুলি কয় খাৰলি খাৰনে কৰিছা এনেকে কি বটো
অ
চবফালে অলপ বেলেগ বেলেগ নহয় মোৰ পাপাই মাতিছে
আ
সেইটো কাৰণে দিগদাৰ অকমান হেৰি এনেকে ইয়াত কিছুমান কথা কথা কলে মোৰ হাঁহে
উ
অ
এ জেগা লৈ লৈ চব বস্তুৱে হেৰি বেলেগ বেলেগ নাম থাকে ন
উম সেইটো কাৰণে ইয়াত হাঁহে ইনচাল মাৰে মই বোলো চব জেগাতে চব বস্তু বেলেগ
বেলেগ আকৌ
বুজি নাপাই
চবতে নাম বেলেগ বেলেগ
বেলেগ থাকেতে বেলেগ আৰু এ তাততোতো যিবিলাক ভাষা মানে যেনেকে কথা পাতে ইয়াৰটো বেছি ইউজ কৰে হয়নি হয় নি এনেকে হয় নি অ ভাত খালে ন অ পাই আৰু হেৰি আৰু এটাই ৱৰ্ড ইউজ কৰে মানে বেয়াকে বুলি নহয় কিবা এটা কয় পাহৰিছিলো মই ইয়াত
উম
এ কথিততো চবতে বেলেগ ন। কথিততো চবতে বেলেগ বেলেগ বুলু কথিত যিটো
অহ এই এইটো কি বুলি কয় এ বৰ গোৱালৈ যাবলৈ মন গৈ আছে দেই ফটো চটো বিলাক মানুহ বিলাকৰ দেখি বৰ ধুনীয়া বনালে দেই।
উ ধুনীয়া বনাইছে।
ধুনীয়া বনাইছে আৰু তাৰতো অধিকাৰটো ডেকাত তটো আমাৰ মোৰ মাহীৰ লৰাহে হয়।
কোন?
এ বৰদোৱাৰ মানে একচুৱেলি এইটো কি বুলি কয় এই পুথিভঁৰাল বুলি কয় ন? পুথিভঁৰালৰ ফালে যায় যে থান খো বেলে পুথিভঁলখনো বেলেগ নহয় জানো? পুথিভঁৰাল এটা থাকে যে এই যে আগতে এইটো ধৰ ধৰা এই শংকৰদেৱৰ বহা জেগা সি নিজে যে আছিলে যে
উম।
সেইখিনিতোতো পুথিভঁৰাল নে কি বুলিয়ে কয় সেইফিলে এ গংগাখনৰ ফালে।
আহ, অ, অ।
তাতে থাকে মোৰ মাহীৰ ল'ৰা নিজৰ অধিকাৰতটো। সৰু লৰা বাপেকৰ সেই হোৱাৰ কাৰণে সি ল'ব লগা হ'ল।
আচ্ছা।
মোক কি কিমান দিনৰ ডাঙৰ ই এবছৰমানৰ ডাঙৰ হ'ব চাগে।
উম।
উ ইমান সৰু ল'ৰাটো, এবছৰ ডেৰ বছৰ ডাঙৰ হব।
তাতে থাকিয়ে দিলে নেকি?
নহয় নহ সিটোতো নাথাকে সিহতৰ ঘৰেই তাতেই
অ ঘৰ তাত, অ।
সি অধিকাৰ মানে বৰদোৱাৰ এটা নিয়ম আছে অধিকাৰৰ মানে বৰফাল সোনফাল আছে মানে ডাঙৰ ফাল
আহ একদম বৰ ভাল সৰু ভাল আছে।
এই ডাঙৰ ফালৰ। ত বৰফালৰ মানে ডাঙৰ লৰাটোৱে হ'ব লাগিব ডাঙৰ যদি লৰা হয় সিয়েই হ'ব লাগিব অধিকাৰ তাক আগতীয়াকে নিৰ্মালি দি থোৱা আছিলে ডাঙৰ যদি লৰা হয় সিয়ে হব লাগিব তেতিয়া বাপেকৰ হেৰি হৈ গল কাৰণে এতিয়া চৰকাৰ টো, চৰকাৰৰ ফালৰ পৰা তাক গাড়ী এখনো দিছে তে কথা হ'ল তাৰ ঘৈণীয়েক এতিয়াতো সি আমাৰ এইজৰ হয় পাতিলে ঘৈনীকজনী তেনেকুৱাই হ'ব লাগিব আৰু বেলেগ বেলেগ কথাাতটোত সি যদি অকণমান আঁতৰত ঘৰৰতটো হলহেতেন। বোলে কিবা এটা পিন্ধি আহিছো পতককে আগফালে গৈছো, ধুতিখন নিপিধাকে থাকো হাফ পেন্ট এটাকে পিন্ধি থাকো, সেইটোতো নহব। সি একদম সেই গ তৰ মুখতে তাৰ ঘৰ। মানুহ তাৰ ওচৰলৈ পঢ়ো বুলিয়ে আহে, সি দি তই ধুটি পিন্ধি থাকিব
হুহ হু হুম
উ সেইটো কাৰণে মানে তাৰ কাৰণে বহুত জটিল হৈ পৰিলে কথাটো মাকো এতিয়া বেমাৰেই
আৰু ল'ৰা হেই মানে উম ককাই ভাই আছে নাই
সি অতি এয়া হব নোৱাৰে
এতিয়া কথাটো ডাঙৰজনেহে
অ নি আৰু দিক ক বনাই হ'লেও তাৰ লাইফতটো এনেকুৱা হ'ল আৰু এতিয়া ছোৱালী ক'ত পায় সি এটা কথা নহয় কাৰণ ছোৱালীজনী মূৰলৈকে উৰণি লৈ থাকিব লাগিব সদায়
উম
আৰু আমাৰ মহা মাহী মানে এনেকুৱাই ৰিলেশ্যন আছিলে এতিয়া মহা ঢুকুৱাৰ পৰা আমাৰ মাহীৰো গাটো ভাল নোহোৱা হল ইমান বেয়া লাগিছে উপাই নাই আৰু
ৰেহাবিলাক বৰ বেমাৰ আজাৰ হৈ থকা হ'লো আজিকালি মানুহৰ হ ন
তাকে
কাৰৱে
া ত মেলনা পা অ আমি তোমাৰ ফটো দেখিছো দিয়ক নাই নাই একদম মানে খিনাই মানে আগতে বহুত শকত যথেষ্ট কি শকত এতিয়া মানে কিন হয় সদায় মানে কেনেকুৱা বুলি ক'ম আৰু এতিয়া মই যেনেকুৱা ক্ষীণালো তাতকৈ মতকৈ ক্ষিন থাকে এই জুলিহঁতৰ নিচিনা হৈ গ'ল
উম
উম তাতৰ কাৰণে
হম হু
ঠিকে আছে দিয়া মই ভাতটো খাই লওঁ ন অ